হেল্ল' আহ কি কৰি আছ? এয়া কামত লাগি আছো।
অ' মোৰ এই কামত কৰি আজৰি হৈ পেলাই ভাত পানী দিলো সিহঁতক। খোৱাই বোৱাই বহিয়ে আছো।
অ' ছোৱালীহঁত স্কুল বন্ধ কোনে পায় আৰু পুৰা ফেন লগাই গান গাই চান গাই হেৰি কৰি আছে আও।
অ', অ', বোকা নাই দিয়া।
বোকে নাই দিয়া দিবহে অ',
আজি ইমান ৰ'দ।
আজি বহুত গৰম পায় আমাৰ ইফালো বহুত অ', আমাৰ এইফালে ইমান গৰম।
ৰাতিপুৱা ইমান ডাঙৰকে ৰ'দডাল উলাইছে। পথাৰত আজি থাকিবলৈ কষ্ট হব মানুহ বিলাকৰ। জানো পাই আমি ৰোৱালৈ খেতি হেৰিয়ে হয় নে কিয়ে হয়নে পাতা আমাৰ খৰে মাৰেনে।
অ',
উম, এতিয়া পানী লাগে মানুহ বোকা দিবলৈ।
তাকে হে।
এনে ধেৰ হয় পানী নহলেই নাই।
এতিয়া দেখোন বতৰে আকৌ খৰ আৰম্ভ ৰ'দ আৰম্ভ কৰিলে খৰ দিলেহে আৰু। খেতি বাতি গ'ল আও আমাৰ এ আজি নিয়ামিষ সোধা অ, পটল আছিলে পটল ফ্ৰাই কৰিলো। দালি বনালো কঠাল গুটি দি সেইয়াই।
মন দালি ঔটেঙা দি দিলো তাৰপিছতে আকৌ ভোলে সৰি মাছ কেইটামান লাগিছিলে চেপাতো মাছ টুতা ভাজিলে তাৰ পাছত আকৌ আলু দিয়ে ভাতকেৰেলা তিনিটা আছিলে তাকে ভাজিলে। অকণ অকণকে। মই নাইখোৱা ৰাতি খালে, মই বলো নহব এতিয়া নাখাও। অকমান দি দেগা এ ৰাতিপুৱা চাহ তাহ খালোঁ।
অ', অ', আমাৰো চাহ তাহ খালোঁ।
সৰু ছোৱালীও নাইকিয়া তাই কালি আকৌ যে ত' কাৰণে হেৰিয়ৈ গ'ল ঢলপোৰলৈ গ'ল।
অ',
তাই কালি নাহিলহে তাতে থাকিলে।
অ', খেতি বাতি দেৰি হব নে কি?
হাঁ?
খেতি বাতি দেৰি হব নে কি?
দেই হ'ব মানে এা পানীয়ে নাইকিয়া কঠীয়াও ওখওোৱা নাইকিয়া পানী হলেহে এতিয়া আকৌ মাটি ৰুব পৰা হব।
অ'।
এটা টিউচন চিউশচন দিয়া আছে নে?
অ' টিউচন হেৰি ল ৱাই আৰম্ভ কৰিম বুলি কৈছে। ছোৱালী নাই দিয়া, ছোৱালী নিদিওঁ আও স ও হৈ আছে।
পহুৱালেই হ'ল তাইক অকমান। তাই ঘৰতে চাই চাই থাকিলেই হ'ল। এতিয়া এনেই থক থকাতকৈ মুঠতে ব্যস্ত কৰাই ৰাখিব লাগে পূৰণ নেওটা বিয়োগ নেওটা সেইবিলাক মুখস্থ লিখিবলৈ দিব লাগে খুব নেওতা লিখাবলৈ দিব লাগে।
উম, তাকে সেইবোৰ কৰিবলৈ, দিছে হেনো পূৰণ নেতা। মাজু হেৰি মাজু নেওতা এইবিলাক ধেই
অ' মুখষ্ট কৰি লেখি লেখি একদম পুৰা তেতিয়াহে অংকটো বেছিকে পাৰিব নেওতা সৰুতে নধ ইলে পিছত থাকিলেই থাকি যায়।
উম।
অ' সম্পূৰ্ণ কৰাই ল'ব লাগে এতিয়া।
উম তাকেহে। মায়ে এ উঠি চাহ তাহ খাই হেৰিয়ত আগফালে বহি আছে।
অ' আহ গাটো বেয়া নেকি?
অকমান দেহাটো বেয়াই গৰম হলে দেহা বেয়া হয় যে।
অ' বাবা আজি হাল চাল নাবালে?
আজি হাল নাবালে অ'। এ হাল বাব বোকা দিব পৰাই হৈ আছে, অ'।
বৌ পানী এ খোৱা কেইটাৰ কাৰণে হয় হৰিটো ঔষধতটো আনি দিব লাগিছে। সৰু কেইদিন ভাল পালে আৰু গমেই নাই। এতিয়া এতিয়া আজি ৰাতিপুৱা এইফালে আহোতে মোক কৈছে কৈছে আ মলমতটো আজি অনাই দিবিচোন তেনেকে। হেইবুলি কৈছে।
অ' হেই আকৌ এইটো কি মলম আনিবলৈ হেৰি পইচা দি পঠিয়াই স্কুল যোৱা টাইমত বন্ধ থাকে ঘূৰি আহি বন্ধ থাকে, লৰা ছোৱাল ল'ৰা ছোৱালি স্কুল যাওঁতেহে যোৱা হয় আও এনেনো সেফালে যোৱা নপৰে।
উম। আমাৰ দাদা আজি সেইফালে গৈছে পাৰিলে আবেলি সময়ত ফোন এটা কৰি কৈ দিবি তেনে লৈ আহিব। অ' পাৰিব।
অ' অ' সেইফালে কৰিছেগে নি কাম?
উম আহ আহ।
অ'।
এ এ আহিব বুলি কৈছে নে নাই কোৱা?
কোন?
মানুহতো আহিম বুলি কৈছে ন নাই কোৱা?
মানুহটো মানুহটো হেৰি আহিব এই খেতি কৰালে আহিব এতিয়াই নাহে এতিয়া আজি গুৱাহাটীলৈ গ'ল কালি। তাৰপা তাত কেইদিন হয় কি কয়, তাৰপিছত আৰু ঘৰলে আহিব। খেতি কৰিব হলেহে আহিব, এনেই ইয়াত আহি কাম বন নাই নহয়।
অ'। ছোৱালীজনীকে এতিয়া কিবা বগীত-চগীত তাকে শিকাব লাগিছিল আকৌ।
শিকাব লাগিব এয়া গম বন্ধহোৱা আৰম্ভ হৈছে হে।
অ ৰাতিপুৱা অকমান সোনকালে উঠাই লৈ ৰাতিুৱ খুৱাকৈ ৰাগ-চাগ দিয়ালে ভাল হয় মাতটো। অকমান ৰাতিপুৱা মানে কি ৰাগৰ টাইপত যদি অকমান স্কেলটো টানে নহয় এতিয়া স্কেল টো ভাল হৈ যায়।
অ'।
অন হল কে তাৰ আখুৱাৰ ৰাগতটো তাই জানেই ধনশ্ৰীতটো জানেই সেই ৰাগেইটাকে ৰাতিপুৱা একদম মৰ্ণিঙতে দিবলৈ ক'ব লাগে, কথা পাতি আছে নেকি বাৰু?
আহ?
কিবা কথা কৈ আছে নেকি বাৰু? কিবা গাই আছে
অ সিহঁতে নে সিহঁতে গান গাই আছে আৰু বাহিৰত। দুইটাই ধৰি লোৱা ইটো এটোকো গাইছে। আহ অ
নহয় এতিয়া অকমান হেৰি নকৰিলে, সেইবিলাক ল'ৰা ছোৱালীৰ যত্ন নললে পিছত থাকি যাব।
অহ।
সেইগতিকে এতিয়া অকমান বেছিকে জ-জোৰ দিব লাগে ল'ৰা ছোৱালীক সেইবিলাকত। এই পিছত ইমান জৰিব নালাগে, এতিয়া যিটো নাইনত পাইচেগে সেইটোক জৌৰিব নালাগে, বাকী ইটোক ধৰিব লাগে।
ছোৱালীহে শিকাব লাগিব গৰম বন্ধত, মই আপোনালোকৰ হেৰি ছোৱালী ওচৰকে পঠিয়াম বুলি ভাবি দিয়াছো কি কয়।
অ এনেই থকা অ আমাৰ জনী সময়ে নাই, হলেও আহিলে তাৰ মাজতে আমুকতটো কচোন তামুকটো কচোন কৰি দিহা পৰামৰ্শ দি তন কৰাই থাকিব পাৰিব।
যুনকোন সময় আজৰি পাই এনেই থাকে, সেইকণ সময়ত আহিলেই হ'ল।
অ ডাঙৰ ছোৱালী গ'লগে নেকি?
নাই যোৱা নাই যোৱা তাই দেওবাৰ মানেহে যাবগে, হেৰি আকৌ ঘৰত ইমানতে কামত নাই কথা হ'লেই সিহঁতৰ মোৰ মাটি ৰুব হোৱাহেঁতেনে ভালেই আছিলে, এতিয়া ৰুবও হোৱা নাই।
অ অ তাৰমানে এই থাকিবতো দিন মানে সেয়া অ এইটো কি মানুহটো এয়া কামলৈ ওলাই যায় হয়ও খেতি বাতি হ'ল আজৰি হৈ আহি যে থাকক ইয়াতে কৰি মেল থৈ যাব।
অ সিও এতিয়া কামলৈ মানে বজাই ব-বজাই বজাৰ বাৰ কেইটাত হে যায়। এতিয়া কালিলে আছে আকৌ দেওবাৰে আছে, তেনেকে বজাৰ বাকী কেইটা এটা বাৰ ঘৰতে থাকে।
অহ।
ই নাই, ৰাগ জঞ্জাল নাই, গৰু গাই নাই নহয়, ছাগলী এজনী আছে পেহীয়েকৰ লগত। তাতে মানে, পেহীয়েকে চোৱা চিতা কৰি
অ এই কাষতে আছিল-আছিলে ন হেৰি মানুহ এজনী।
উম কৰি দিয়াহি নাই, তাইনো আকৌ এতিয়া কিলে ৰই গলৈ যাব। সেই গতিকে ঘৰলৈ গৈছে আৰু। সেইটয়ে মোক সহায় কৰি দিলে মইও সহায় কৰি দিম। মোক সহায় কৰি নিদিলে কোনে সহায় কৰি দি কিয়নো? উম সেই দুদিন তাই অকলে অকলে লে-ল সেই ইহঁতৰ ওচৰ মানুহ খিনিক লৈ, সিহঁতৰ মানুহ খিনি ঘৰতে থাকিলে।
দিবহি পায় তো নাও অ খেতিবোৰ অকলে কৰিছে। অ মাটি হেৰি, এইটো কি? মাটি ভাগ কৰা নাই জানোঁ, ভাগ কৰিলে ন?
ভাগ কৰিলে সিহঁতৰ পিছফালে ৰুই আছে।
অ
আৰু গতিকতে তহঁতি মাটি সেই তাইয়ো এতিয়া তহঁতৰ কিবা এটা কিবা এটা বনাই দিব পাৰে।
অ, অ এ ছোৱালী হেৰি মাটি বাৰীক অ সিহঁতৰো হ'লে আৰম্ভ কৰিছে মানে। তালে, শহুয়েকৰ তাৰপৰা তাই বোলে হেৰি ককালৰ গেছ যে হৈ ছিলে ভাল হ'ল।
ভাল পাইছে অ এই ঔষধো খোৱালো, বেজিও দিয়ালো।
অহ
আৰু নো কি বুলি কম? বান তাই এটা বাম দিছিলে মানে কিবা হৈছে বুলি ভাবিছি তাৰপিছতে এতিয়া সেইটো নহয়। মই জানিছোয়ে তাৰ যিটো প্ৰচেছৰ এ ক'ত নো কঁঠালডাল এই গৰমত খাবা। নাই, কঁঠাল থঠাল বিচাৰি না
অ মোৰ আজি সেই ওচৰৰ মানুহ এঘৰৰ পৰা আনিবলৈ কৈ আছে। আনিমগে বুলি ভা ভাবি আছোঁ।
ভাল নহয় কঁঠালজোপা টেঙা টেঙা। সেই গুটিৰ কাৰণে আনিলো মই, গৰুক দি দিলো।
হয় নি? পকা আম আনিবা ভাল
গুটি কেইটা আনি কালি বাজ হেৰি বনাই খালোয়ে দালিৰ লগত দি।
অ মোৰ সেই হেৰিয়ৰ পৰা বিহলঙনিৰ পৰা কঁঠাল এটা দিছিলে। তাৰপিছতে হেৰি আনিলে সিহঁতেক খালে অকণমান টেঙি-টেঙি অ খাই বৰ ভাল নাপালে। হ'লেও আৰু গুটি কেইটাৰ কাৰণে দালিত দিবলগীয়া হৈছে।
অই আমাৰো গুটি কেইটাৰ কাৰণে মই আনিছিলোগে কঠালটো। তাৰপিছত আনি পেলাই গুটি কেইটাকে খালোঁ এইখিনি গৰুক দি দিলোঁ।
গাখীৰ-পানী ওলাইছে নে?
গাখীৰ অকমান ওলা নাই গৰুজনী
অ হাল বোৱা গৰু নাই ন? মেচিনেৰে বাব।
নাই, নহয় এ। গৰু এতিয়া ৰ'দতে চেৰেঙা দি দি ৰৈ আছে। ঘাঁহ চাহ খাবলৈও মন নকৰে।
অ আমাৰ গৰু হৈ গৰু বিলাকৰ আমাৰ বসন্ত ওলাই ছে। তোমাৰ এজনী হেৰি ভালেই হোৱা নাই। ভৰি লেঙেৰাই-পেঙেৰাই খোজকাঢ়ি ফুৰিছে। বেয়াও লাগিছে। এতিয়া কি কৰিলেনো ভাল অ হ'ব তেতিয়াহ'লে। আহিব এইবাৰ গৰম বন্ধতে। অ মই পঠিয়াম বাৰুচ অ, অ মই ছোৱালীক পঠিয়াম বাৰু।